শুনিছা?
কি কৰিছা থকা নাই
তোমাৰ চাগে তোমাৰ চাগে টাৱাৰৰ কিবা দিগদাৰী দি আছে।
অ'।
উম।
মই লাডু বনাও নহয়।
কিহৰ লাডু?
অ' আৰু তিলৰ লাডু
অ'।
আৰু-ৰু, তাৰমানে আমাৰ ঘৰত বনাই আৰু মায়ে, দেখি থাকো মই এনে নাৰিকলৰ লাডু বনাই পাইছো। বাকীখিনি মানে মই নিজে পোৱা নাই যদিও দেখিছো আৰু মায়ে বনোৱা।
অ', অ'।
শুনিছা?
শুনিছো।
মই বাৰু
উম। কোৱা।
আৰু তোমালোকৰ, বিহুত তোমালোকৰ কি কি পিঠা বনাই?
আমাৰ, মেইনকে আমাৰ এইকেইটাই, চিম্পুল-চিম্পুল, তেনে আৰু যোনকেইটা চলি আহিছে, চলি থাকিব লাগে আৰু।
অ'।
সৈকেইটাই যি বনাই তেল পিঠা, নাৰিকল লাডু
উম।
তাৰপা তোমাৰ, বগা পিঠা
উম।
তাৰপা তোমাৰ, কাটা নিমকি বনাই।
উম। এইবাৰ নতুন-নতুন, পিঠা বিলাক বনাই চাবাচোন। ধেৰ আছেতো, আমাৰ অসমত পিঠা। মই, নজনাও ধেৰ আছে।
উম। বহু প্ৰকাৰৰ আছে, ব-বহুতখিনি, পাহৰিও গৈছে দেই, আমাৰ অসমীয়া সমাজৰ পৰা বহুত খিনি বস্তু নাইকিয় হৈ-হৈ
সেইটোয়েইটো, আৰু আগতে আমাৰ, আইতাই বনাই এটা তাৰমানে, সেইটো কেনেকে বনাই জানা?
উম
সেইটোও অলপ, মথা টাইপ কৰে হা' তাৰমানে এ গুৰ লয়, পিঠাগুৰি লয়, তাৰ মানে, তেল পিঠা যেনেকুৱা
উম।
তেনেকুৱাকে, খালি বহুত ডাঠকে লয়।
উম।
তাৰমানে, তেল পিঠাতকে মানে, তেল পিঠাত যিমানতটো পানী দিয়া হয়, তাতকে অলপ কম-কম কে পানী দিয়ে, তাৰপিছত সেই মানে, এনেকুৱাকে থয় মানে, হাতেদি অকমানকে লৰাব পৰাকে।
উম'
মানে অকমান, চি হাতে দি, সনেকে ঘূৰাই মানে, পতক পুৰা একে আটা নিচিনা নহয় আৰু, সেইটো অলপ কোমলে হৈ থাকে। তাৰ মানে, অকমানহে পানী কমকে দিয়ে, তেল পিঠা টোতকে, তাৰপাছত হাত তে দি এনেকে গোল কৰি-কৰি দিয়ে গোল কৰি-কৰি তেলত ভাজি দিয়ে। কিন্তু চেপেটা-চেপেটা হয়, তেল পিঠাতকে।
নামটো কি হয় মানে সেইটো?
সেইটো নামটো কি নাজানো। আগতে, আমাৰ আইতাই বনাই।
উম'
আকৌ আমাৰ পেহীহঁতৰ ঘৰত, কিবা এটা বনাই হা। সেইটো মই, কেনেকে বনাই ভালকে নাজানো, মোৰ মতে না-নাৰিকলটো দিয়ে চাগে মে হেৰিয়ৰ লগতে মিক্স কৰি দিয়ে নেকি, অকমানি-অকমানি পিঠা বনাই জানানে?
উম'
মানে, এই যে যেনেকে অকমানমানি ৰসগোল্লাাবিলাক থাকে ন?
উম'
সেই, তেনেকোৱাকে বনাই, তাৰমানে পিঠা টো খাই ইমা ইমানে, ধুনীয়া লাগে বুলি কৈছিলো নহয়, মই পেহীক ৰেচিপিটো খুজিম-খুজিম বুলি মই পাহৰিয়ে থাকো।
উম'
মইতো কোৱা কৈছিলো নেকি এইবাৰ যে মানসৱী হিচাপে সহেত ঘ যোৱা হৈছিলে
কিহ কথা?
এই যে পিঠাটোৰ কথা।
নাই', নাই'
তাৰ মানে সেইটো চাগে যেনেকে তেল পিঠা বানে তেনেকে বানই তাত চাগে নাৰিকল মিক্স দি দিয়ে। হ'বলা, তাৰপিছত অকমানি অকমানি বনাই হা।
অ'
ইমানেই টেষ্টি বুলি কৈছো নহয় খানে খাজিব মন যায়
সেইটো মই পেহীক সুধি তোমাক ক'ব লাগিব
অ'
তেতিয়া বনাই চাবা
অ'
ন
তাকে তোমাৰ যেনেকে তিল পিঠা বৰা চাউলৰ গুৰি আৰু তিল গুৰি অ' তাৰমানে
উম'
দুইটা তাৰে মিক্সবেল বনোৱা হয়। মিহলি কৰি, ঘিলা পিঠা ঘিলা আৰু ঘিলা-ঘিলাক গুৰিটো
ঘিলা পিঠা মানে? এ তেল পিঠাটোৰ কথাই কৈছ নেকি, তেল পিঠাটোৰ কথাই কৈছা নে কি?
নহয় নহয়, ঘিলা পিঠাটোও বেলেগ, এইটো বেলেগ ধৰণৰ, তোমাক মই এতিয়া বুজাব নোৱাৰিম। তাৰমানে সেইটো তে তেলত তেলত ভাজে পিঠাটো
অ
চুঙা পিঠাটো জানা চাগে অলপ চলপ
অ অ জানো
উম কোমল চাউল চুঙাত
দিমেলি পুৰে
উম চুঙাত বৰা চাউল ভৰাই পেলাই জুইত পুৰি বনোৱা হয় যে হয়টোও খাবলে ভাল লাগে দেই
অ
টেকেলী পিঠা মই ভাল পোৱা টেল পিঠাটো ভাল পাওঁ মই
কি ভাল পোৱা
টেকেলি পিঠা সৰুত টেকেলি বা তোমাৰ তাৰমানে এনেকুৱা পাত কুণতু তোমাৰ ভাপত বনোৱা ভাৱটো তাৰমানে উঠাই উলিয় উঠাই মানে বুজাব নোৱাৰা হৈ গৈছো মানে ভাৱটো ওলাই থাকি যে তাৰ ওপৰত দি পেলাই
অ অ অ কেতিয়াবা বনাই খোৱাবা
উম বহুত প্ৰকাৰৰ আছে এনেক কৈছো নহয় পিঠা মানে আমি নজনাই বহুতখিনি আছে
সেইটোয়েটো তাৰ মানে হেল্ল' আজিকালি মানুহ বিলাকে অ যোনখিনি মানে ইংৰাজী মিঠাই সেইখিনতে ইমানেই পাগল হৈ গৈছে নিজে মানে
যোনবিলাক তাৰমানে আমাৰ এটা যুগ ধৰি যগ যুগান্তৰ ধৰি পেলাই চলি অহা আমাৰ যোনবিলাক ভাল ভাল বস্তু সেইবিলাক এৰি দিছেগৈ এতিয়া কল বি পিঠাই বহুত মানুহে চিনি নাপায় ক যেনেকে তোমাৰ পিঠাগুৰিৰ লগত কল কল মিলাই পেলাই এনেকে গুৰ চুৰ সানি গাখীৰ দি পেলাই বনাই এনেকে কৰি আগতে আমাক কিমান ফলে ভীমকল খতিলা হেৰি কৰি
মায়ে কৈছে সৰুতে মই খাব মন কৰিলে এই ভীমকল হে বোলে আনি আনি থয় তাৰমানে এনেকুৱা যে হেৰি কৰি যে খুৱাই যে
হম
গম পাইছা ন
গম পাইছো
ছালনিত যে হে ৰি কৰি যে তেনেকে বোলে মোক খোৱালে বহুত জানা
অ,
বাৰ টাইমত বোলে চক্স কিবা সেইবিলাক খুৱাইছিলে হা
হম।
ত প্ৰথম বেবী আছিলে ন বা মোৰ টাইমত ইমান ধ্যান দিয়া নাই
তোমাৰ টাইমত ধ্যান দিয়া নাই ন'
মোক চব খুৱাইছে
তোমাৰ মই নাম বহুত খিনি জানো কিন্তু মানে এইটোৱে সেইটো পিঠা বুলি মই ডাইৰেক্ট কৈ দিব নোৱাৰো তাৰমানে টেকেলী পিঠা জানো ঘিলা পিঠা তোমাৰ পানী পিঠা সুতুলি পিঠা ফেনী পিঠা নাম বিলাকহে জানো আমাৰ আইতাহঁতৰ মুখত এনেকে শুনি থকা হৈছে
এই সুতুলি পিঠাটো হেৰি কে বনাই হ'বলা এই যেনেক যে, মই যো ক'লো যে অলপ যে মঠি মেলি যে, অ নহয় নহয় ভাপকণ নহ'বও পাৰে কিন্তু, মানে মঠি মেলি যে হাতে দি সেই তেনেকুৱা হব
নাৰিকলৰ পিঠা তোমাৰ
অ,
তিল পিঠা, বৰপিঠা
উ,
তোমাৰ, খিৰি পিঠা কল পিঠা, জেং পিঠা
জেং পিঠাটো মই সেই ৰিলচত দেখিছিলো
কিন্তু জেং পিঠাটো
অ কেনেকে জানা এই যে অকল বা পিঠাগুৰিি
হম
খিনিত মানে নিমখ চিমখ মিক্স কৰি এনেকে এ, এই যে পাইপিং বেগ টাইপৰ যে
অ,
তেনে অ নহয় নহয় হাতেৰে দি কৈছিলে হাতেৰে যে এনেকে হা ত অলপ পিঠাগুডৰি বহুত পনীয়া কৰে হা তাৰ পিছত হাতটোত অলপ পিঠাগুৰি লৈ লৈ এনেকে কেৰাহীটোত হাতটো চ মাৰি মাৰি দিয়ে নহয় তাৰপিছত, গোটেই যে অলপ মানে
অ গম পাইছো, গম পাইছো তোমাৰ একদম ভুজিয়া নিচিনা অলপ হৈ যায় ৰাউণ্ড-ৰাউণ্ড ৰাউণ্ড গোল-গোল
অ, অ, তেনেকুৱা
তাৰমানে চাবলৈ গলে এটা ভুজিয়া নিচিনাই হব হব।
উম সেইটোৱে খালি যেন পিঠাগুৰি
উম,
আৰু মচলা-চচলা একো ইউজ নকৰা
অ,
হ'ব দিয়া
অ হ'ব মাৰিবা আকৌ ফোন।